শুনিছানে? শুনি আছো শুনি আছো।
কি কৰি আছা?
মই এই এনেই তোমাৰ শুই আছোঁ তুমি?
মই এই নামঘৰলে যাওঁ বুলি ওলাইছো আৰু কাপোৰ কানি পিন্ধিছো গা পা ধুই। কি শুই উঠাই নাই নি?
শুই উঠাই নাই আজি বতৰটো আজি এইফালে মানে বৰষুণ দিয়া নাই কিন্তু ৰ'দো ওলোৱা নাই ডাৱৰীয়া।
অ আমাৰ এইফালে বাৰু বতৰটো সেমেকাহে। ডাৱৰীয়াও নহয়, ঠিক। বৰষুণ নাহে। আহিব নালাগে।
অহ। সে সেই তেনেকুৱাই। ডাৱৰ নাই, কিন্তু ৰ'দ ওলোৱা নাই।
অহ। আমাৰো একে। সেই ডাৱৰ নাই কিন্তু ৰ'দ ওলোৱা নাই।
তাকে এনেকে হৈ থাকিলে ভাল। বেছি গৰম নহয়। আজি বৰ গৰম নহয়, আজি শুই ভাল লাগিছে।
তাকেহ। বাকি এনে ঘৰলৈ কেতিয়া আহিবা? তুমি বহুত দিন তাতে আছা নহয়।
ঘৰলে পৰহিলৈ যাওঁ নেকি, তাকে ভাবিছোঁ!
অহ। আহিলে লগ পাম দিয়া।
তাকেহ লগ পাব লাগিব। গ'লে বাৰু। যাবই লাগিব। ইফালে
খানা- চানা এটা খাব লাগিব।
তাকেহ। এ ই আকৌ খাব নোৱাৰা হৈ গ'ল যে, বইল খোৱা মানুহহে।
এই ই খাব নোৱাৰে, এতিয়া। ই বহুত বাছি খাবলগীয়া হৈছে। নহলে তাৰ আকৌ পাব।
তাকেহ। তাক মাতি দিব লাগিব। সেইটোলে খানালে। তাক মুখৰ আগত, মই তাক কৈছো বোলো -মই এদিন ভাত খাবলৈ যাম। তোমাৰ লগৰ আলহীৰ নিচিনাকে। ব্ৰইলাৰ গোটাবা। হাঁহ গোটাবা বোলো।
আমি খাম। সি চাব!
অ দে বোলো, তোমাক মগু দালি বইলটো মই বনাই দিম বোলো।
এই বাকী। বাকী ভাল নহয় তোমাৰ খবৰ-খাতি?
বাকী ভালে। ভালে। কালি বৰষুণ দিছিলে নে নাই?
এই কালি পুৰা বৰষুণ। কালি তোমাৰ, এবেলা ৰ'দ দিলে বাৰু। পাচবেলাটো পুৰা বৰষুণ। দবা পিটা বৰষুণ। এইফালে পানী বাঢ়ি গ'ল চবতে।
সেইফালে ক'বাত -ক'বাত ভাঙিছেও নহয়।
ভাঙিছে। আমাৰ ইয়াত নহয়। অৰুণাচলত। বিশেষকে কালি অৰুণাচলত ডাঙৰ গৰাখহনীয়া এটা হৈছে।
দেখিছোঁ মই। বহুত জেগাত দেখিছোঁ।
উম। সেয়া। আৰু কি অৰুণাচলত পানী হৈ যোৱা মানে, আমাৰ অসমতো পানী হৈ যাব নহয়।
গম পাইছোঁ। গম পাইছোঁ। ওখ জেগাত পানীটো হ'লে আমাৰ এইফালে আহিবই যে।
উম সেইটোৱেই।
উম মাছ -চাছ ওলাইছে নাই পথাৰত?
মাছ! আমাৰ এইফালে এই জান এটা আছে। জানটোত এনে ওলায়। কালি আৰু আজি নাই ওলোৱা। ওলালে ধৰিম আৰু।
বৰশী টোপোৱা নাই?
বৰশী নোটোপাওঁ। মাহঁতে কেতিয়াবা টোপাই।
মই বৰশী টোপাইহে ভাল পাওঁ।
অ' নাই। মোৰ বৰশী টোপোৱা ইমান ধৈৰ্য্য নাই। আৰু এনেই জাল- চালকে মাৰোঁ আৰু।
অ' জাল মাৰিব জানা?
অহ। জানো।
মই জানো বাৰু, জাল মাৰিব।
অহ। আগতে- আগতে নাজানিছিলো। এতিয়া শিকিছোঁ। বৰ বেছি ভালকে নুফুলে, কিন্তু তথাপিও আৰু।
নাহ। তাকে ময়ো ইমান তাৰ হেৰি হোৱাগে নাই। সঠিক হোৱাগে নাই। তেওঁ শিকি শিকা হলোঁ আৰু। তিনি চাৰি বছৰমানেই হ'ল।
অ', অ'। বাকী এনেই তোমালোকৰ ইণ্টাৰ্ণশ্বিপ কেতিয়াবা আৰম্ভ হ'ব, ইয়াত যে হ'ব বুলি কৈছিলে?
আগষ্টৰ এক তাৰিখ পৰা।
আৰু এমাহ তাৰপা বা।
অ' আ, মাজত এমাহ এটা পাম বাৰু।
অ' সেই এমাহটো এনজয় কৰি ল'বা আৰু। তোমালোকে এই হেৰিয়াত কৰি মানে কি দাচত কৰিবা নে নে মেডিকেল কলেজত কৰিবা?
দাচত দাচত।
অ', অ' সি কৈছিলে মানে, অ' সি কৈছিলে দাচতে হ'ব বুলি।
মানে দুইখনলৈ গৈছিলোঁ কিন্তু মানে হেৰিয়লে এ, মেডিকেল কলেজে আমাক উ, হেৰি ক'লে মানে তোমালোকৰ দেৰি হ'ব আমাৰ বহুত ইছ ষ্টুডেন্ট ৰখিয়ে আছে। বহুত ল'ৰা ছোৱালী ৰখি আছে সেই সেইকাৰণে তোমালোকে বেলেগতে কথা পাতা বা তেতিয়াহ'লে আহিবা আৰু নহ'ব লাগিলে তোমালোক ৰখিব লাগিব বোলে। তিনিমাহ মান দেৰি হৈ যাব তোমালোকৰ সেই বুলি ক'লে। আমাৰ আকৌ তিনিমাহ মান দেৰি হৈ গ'লে এইফালে দেৰি হৈ যাব যে।
অ', অ'। ভালেই কৰিলা, তোমাৰ তা এই তাত মেডিকেল কলেজত কষ্ট বেছিহে, কামো বেছি ওলাব।
এই ইয়াতকে বোলে মেডিকেল হেৰিয়তে ভাল বোলে, তাতহে ভাল বোলে।
কেইলে ভাল আকৌ তাত?
ইয়াত আমি বাৰঘণ্টা বাৰঘণ্টা কৰিব লাগিব, তাত তোমাৰ আঠ ঘণ্টা আঠ ঘণ্টাহে।
অ' সময়টো বেলেগ ন'?
অ' তাত তোমাৰ ধৰি লোৱা আবেলি ৰাতিপুৱা ন' আ-আঠ ঘণ্টা নে ছঘণ্টা থাকে হেৰি তাত ৰাতিপুৱা ছটা বজাৰ পৰা তোমাৰ দিনৰ দুটা বজালৈকে।
অ'।
এই কি ৰাতিপুৱা নটা বজাৰ বা দিনৰ দুটা বজালৈকে, তাৰপিছত দিনৰ যাব যাবা থাকে ৰাতি আঠটা বজালৈকে।
অ'।
আৰু ৰাতি আঠটা বজাৰ পৰা থাকে ৰাতিপুৱালৈকে, তেনেকে তিনিবাৰকৈ থাকে।
অ'।
ইয়াত আকৌ তেনেকুৱা নহয় তোমাৰ ৰাতিপুৱা ন টা বজাৰ বা ৰাতি সাতটালৈকে বা ৰাতি নটালৈ তেনেকুৱা।
এ, কষ্ট হ'ব বাৰু দেই অলপমান।
আগৰ ৰাতি নটাৰ পৰা ৰাতিপুৱা নটালৈকে।
উম, কষ্ট হ'ব, কষ্ট হ'ব। এতে কৰিবই লাগিব আৰু ন' ইমান পঢ়ি মেলি ল'লা যেতিয়া ইণ্টাৰ্ণশ্বিপটো নকৰিলেটো নহ'ব।
সেইটো নকৰিলে দেখোন তোমাৰ পঞ্চম শ্ৰেণীটো পায় নহুন দেখোন।
অ তাকে আৰু মানে কি হেৰি এ, ভাল এইবোৰ অভিজ্ঞতাহে তোমাৰ, নতুন নতুন কথা শিকিবলৈ পাবা। সেইটো তোমাৰ জ্ঞানেই হয় নহয়, সেইটো ক্লাছৰ নিচিনাই আৰু ক'বলৈ গ'লে।
তাকে এইটো পঢ়াৰ লগৰ বস্তুৱেই কিন্তু আৰু তোমাৰ হেৰি হ'ব আৰু যেনিবা নিজে যদি ভালকে নকৰোঁ পিছলাই নিজৰে দিগদাৰ হ'ব।
অ' সেইটোয়ে সেইটোয়ে, ভালকে কৰিবা। একো নাই হেৰি লখিমপুৰ গ'লে
চিনবোৰ চলাবলৈ কিবা কৰিবলৈ কিবা কৰিবলৈ এইবাৰ যেনিবা তোমাৰ ডক্তৰ থাকিবৰ লগত দেখাই দিব কিন্তু ইয়াত পিছত আমি যেতিয়া ইণ্টাৰ্ণ্বপ কৰিম, তেতিয়া আক নেদেখায় তেতিয়া। নিজে কৰিব লাগিব তেতিয়া আক দিগদাৰ হব, যদি এতিয়া মানে বস্তুটো নিশিকোঁ।
হয় হয় অ। একো নাই তোমাৰ এতিয়া সেইফালে তোমাৰ গৈ থকা হয় নহয়, তেতিয়া লগ পাম সোমাই সোমাই আহিম আৰু। দুইটাই দুটা ৰুম হবই, অ পাই আৰু। কিবা কিবি কাম বনত দেতা এতিয়া দেউতাক লৈ কেতিয়াবা যাবলগীয়া হয়।
অ যাব পাৰিবা, পাৰিবা।
তাকে ৰুম চাই পেল ৰুম
মানে তোমাৰ ঘৰৰ কথা পাতিছো, ঘৰ এটাৰ কথাই পাতিছো।
অ অ অকলে থাকিবা নে দুইটাই থাকিবা।
এ আ তোমালোকৰ সেইডখৰ ল'ৰাটোৰ লগত নহয়, মই নগাঁও ল'ৰা এটা লগতে থাকিল।
অ আচ্ছা আচ্ছা তোমালোকৰ তাৰে নে কি?
নহয়, নহয়, নগাঁও, নগাঁও।
অ নগাঁও একেলগতে পঢ়ি থকা, একে একেলগে পঢ়ি থকা নে কি?
অ একেলগতে পঢ়া বুলি ক'ব নোৱাৰি আও, এইখন বহুত ডাঙৰ কাহিনী। সি মানে আজিলেকে কলেজ যোৱাই নাই, বিদ্যালয় যোৱাই নাই আজিলেকে।
অ অ।
কি তেওঁ মানে সেইটো কৰিবলৈ যাব আৰু ইয়াক লগ ধৰিছো ই কৈছে অকলে থাকিম।
অ।
এইকাৰণে
অ বাৰু ঠিকে আছে দিয়া, অ মিলাই মিলি থাকিলেই হ'ল কৰিবা ভালকে। এ মোৰ এইবোৰ পঢ়িবলেহে মন আছিলে কিন্তু কি কবা পৰিস্থিতিয়ে বায়ধ্য কৰালে। নোৱাৰিলোঁ আও।
এ পঢ়ি শুনিও ক'বলে গ'লে একো লাভ নাই, মই তাতকে ভাবিছোঁ এতিয়া আ যি দেখিছোঁ মই গৈ লৈ পেলাই দহ বাৰ লাখ টকা মই বেপাৰ এটা কৰা হলে মোৰ বেছি লাভ আছিলে।
অ সেইটোৱেই।
পঢ়ি যিমান দিনত নোলাবলৈও আছো সিমান দিনত মোৰ হয়তো বেপাৰ কৰা হ'লে মই সিমান দিনত মানে তোমাৰ সফলতাটো পালোঁহেঁতেন চাগে, ইমান টকা খৰচ কৰি যদি ভাল বেপাৰ এটা আৰম্ভ কৰিলোহেঁতেন।
আমি এতিয়া ইমান সৰুৰ পা পঢ়ি আছো ন আৰু সৰুৰ পা আমি যিমান টকা পঢ়া নামত খৰচ সিমান টকা আজি আমি কিবা এটা ব্যৱসায় বাণিজ্যত খৰচ কৰিলোহেঁতেন নহয়, বহুত ডাঙৰ ব্যৱসায় এটা মানে গঢ়ি তোলি পাৰিলোঁহেঁতেন আমাৰ গোটেই লাইফটো চলিবলে হৈ গলহেঁতেন হয় নহয় কোৱা কথাটো?
সেইটো হয়ে।
উম সেইটোৱেইটো কথাটো, আমাৰ মানে পঢ়া এই ল'ৰা ছোৱালীবোৰে মানে আমি এইটোৱে শিকিলোঁ যাতে পঢ়িব লাগে আৰু সৰুৰ পা অকল পঢ়াটোকে উদ্দেশ্য বুলি ভাবি ললোঁ মানে।
সেইটোৱে কিন্তু যে তাত টো আহিলে যে আমি এই তিনিবছৰত দহ, বাৰ লাখ টকা এনেই খেদিছোঁ একো অৰ্থ নাই আকৌ। সঁচা কথা কবলে গ'লে।
তোমালোকৰতো প্লেচমেণ্ট এটাকে পাবা দিয়াচোন আমাৰ কি হৈছে বাৰু আমাৰতো একো নাই। আমি পঢ়িহে আছোঁ কিছুমানে তিনিবছৰ পঢ়িছে, কিছুমানে চাৰি বছৰ পঢ়িব। আমি এনেই মানে এই এটা কমন ডিগ্ৰী লৈ পেলাই ওলাই আহিম গম পাইছ নাই, তোমালোকৰো ডিগ্ৰীটোৰ এটা মূল্য আ সন্মানো আছে, কাম এটাও পাবা, প্ৰাইভেটকেই হওঁক, চৰকাৰীকেই হওক।
সেইটো হয় বাৰু।
অ' আমি যোনটো পঢ়িছো এনে সময় খিনি যোৱাইছো মানে গম পাইছা সদায়, সদায় কলেজলৈ গৈছো আহিছো ক্লাছ কৰিছো, আকৌ তোমাৰ পৰীক্ষা দিছো কিন্তু ছাৰ চাৰ্টিফিকেট লাষ্টত গৈ এনেকুৱা এখন পাম যোনখন দেখুৱাই মানে ক'তো একো ল'ব নোৱাৰি।
কিন্তু এটা কথা তুমি নপঢ়ি পেলাই যদিও কাইলৈ যদি তুমি কিবা বেলেগ দোকান এখনতো যদি সোমাই থকা ভাল কিবা এটা তুমি যদি এ ধৰি লোৱা এনে যেনিবা কিবা বাহিৰতে গৈ পেলাই তুমি চেক বডিগাৰ্ডে চাকৰি এটা কৰি আছে, কিন্তু আমাতকৈ বেছি পইচা পাব আকৌ, আমি আমি সিমানো পইচা নাপাম, মানুহ বাবে আমি ধেই পইচা পাম। তাত খুব বেছি প্ৰথম আৰম্ভ আঠ ন হেজাৰ পৰা কৰিব লাগিব গম পোৱা নে নোপোৱা, আৰু আঠ ন হেজাৰ টকা একোৱেই নহয়। চলিব লৈকে নোযোৰে গৈ, আমি ই মই যে এনেকুৱা জেগাত আছে এনেকুৱা যেন জেগাত তোমাৰ আঠ হাজাৰ টকাত তুমি ৰুমৰ ভাৰাই পাঁচ হাজাৰ চাৰে পাঁচ হাজাৰ টকা দিবলগীয়া হয়। তাৰপিছত চলিবা কেনেকে।
হয় নহয়, সেইটো কথা কিন্তু হয়, কাৰণ তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে ইমান টকা দিব লাগে, বহুত বাজেটটো বহুত বেছি হৈছে। প্র প্ৰতিটো চেমিষ্টাৰতে ইমান লাখৰ ওচৰত টকা যায় হয় নহয়।
একে নব্বৈহাজাৰকে ধেমালি নেকি! আকৌ থকা-খোৱা খিনি আছেই।
থকা খোৱা খিনি আছে অ'। কম টকা যা-নাযায় দেই।
অদৰ্কাৰী এ-একো লাভ নাই, হয়তো মানে গোটেই এ গোটেই জীৱন জীৱনটো লাগি যাব মানে ইমানটো পইচা উলিয়াবলৈ।
ছটা চেমিষ্টাৰত তোমাৰ সেইফালে ছয় লাখ টকাই, এডমিশ্যন-চেডমিশ্যন সাত লাখ মানে আৰু থকা মিলা থকাবোৰ মিলাই পেলাই দহ লাখ মান টকা যাব হয় নহয়।
আকৌ বেলেগকে পঞ্চাছ হাজাৰ এটা লয়।
অ' সেইবোৰ মিলাই প্ৰায় এঘাৰ লাখ, বাৰ লাখে হয়গৈ খৰচ।
ইণ্টাৰ্ণশিপৰ কাৰণে যে, যাম যে তালে।
অহ'।
পঞ্চাছ হাজাৰ টকা লৈছে আমাৰ।
অ' তোমালোকৰ মানে ইয়াত ল'বনে' নে মেডিকেলখনতহে ল'ব ইমানটো।
অ, আমাৰ এ হেৰিয়ে বিদ্যালয় লৈছে, মেডিকেলখনে নাই লোৱা।
অ', অ', অ', মেডিকেল খনতটো তোমালোকৰ ফ্ৰি এ হ'ব ন।
উম।
আচ্ছা। তোমালোকে তাত চাৰ্ভিচটো দিবা, আকৌ শিকিবা আৰু অ, তাৰ মেডিকেলৰ ডক্টৰে শিকাই দিব নেকি তোমালোকক?
অ, তাৰমানে তোমাৰ তাত মেডিকেলৰ ডক্টৰৰ লগত থাকিব লাগিব, মেডিকেলৰ ডক্টৰে ধৰি লোৱা। আহ, কৰিব আৰু এম আৰ আই কিবা, কিবি। কি হ'ব আমি চাই থাক লাগিব, তাৰপিছত লাহেকৈ আমাকো কৰিবলৈ দিব আৰু লাহে, লাহে তাৰপিছত যেতিয়া আমি ওলাই আহিম তেতিয়া অ, আমুক টো পাৰিছে, পাৰিছে বুলি তেনেকে তোমাৰ হেৰি এখন দিব আৰু প্ৰমাণ পত্ৰ এখন।
অ', অ', বুজিছো আমাৰো তেনেকুৱাই ইণ্টাৰ্ণশ্বিপ বস্তুটো বাৰু, আমাৰ এতিয়া খালি তোমালোকৰ যেনিবা যোনটো ইণ্টাৰ্ণশ্বিপ সেইটো মানে অলপ বেছিয়ে গুৰুত্বপূৰ্ণ আমাতকৈ গম পাইছা নাই, আমাৰ ইণ্টাৰ্ণশ্বিপ বোৰ এতিয়া নাৰ্চাৰী, কম্পিউটাৰ, তাৰপিছত ফিজিকেলএৱাৰ নেছ এনে কোৱাবোৰ বিষয়, কিন্তু তোমালোকৰ যোনটো বিষয় বা যোন, যেনেদৰে তোমালোকৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে, সেইটো মানে তোমালোকৰ ভৱিষ্যত টোৱেও মানে বহুত প্ৰভাৱ পেলাব। আমাৰ আকৌ এনেকুৱা নহয়, নহয়।
সেইটো হয়, বাৰু।
অ, আমাৰ এতিয়া নাৰ্চাৰী কৰিছো যেনিবা ভৱিষ্যতে কি প্ৰভাৱ পেলাব বা ভালকে যেনিবা নিশিকিলোৱে। বা মোৰ যেনিবা কম্পিউটাৰ এ লাইনত যাবলৈ মনেই নাই। কিন্তু মই ইণ্টাৰ্শ্বিপটো কম্পিউটাৰ লাইনতো কৰিব পাৰোঁ কিন্তু তোমালোকৰ তেনেকুৱা নহয়, নহয় আকৌ।
মই একদম সঁচা কথা কৈছো, কেলে পঢ়িলো জানানে মই?
কেলে?
মানুহক দেখে দেখুৱাই, বেলেগ কথা একো নাই। সেই তেনেকুৱাই হ'ল, এই মানে কি জানা নাই সৰু পৰা পঢ়ি থাকিলো, পঢ়ি থাকিলো ইমানো আৰু বেয়াকেও পাছ কৰা নাই, যি ধৰক অকণমানতো মানে ভালকে পাছ কৰিছোঁ সেই তাৰ পিছত যদি পঢ়িবলৈ এইটো মানুহে এশটা মানুহে এশটা কথা কব সেইটো কাৰণে পঢ়িবলগীয়া হ'ল। তাৰপিছত আকৌ মানে ধৰি লোৱা ভাবিলো যে পঢ়িছো যেতিয়া অকমান কিবা এটাকে পঢ়োচোন মানে আৰু মই লৈ মই পঢ়াৰ আগলৈকে এই বস্তুটো কি হয়নো নাজানোৱে? আনকি যিখন বিদ্যালয়ত পঢ়িছোঁ, সেই বিদ্যালয়খন যে এই পৃথিৱীখনত আছে মই সেইটো নাজানো।
হ ময়ো বাৰু দেই, মইতো গুৱাহাটী গছকিয়ে পঢ়োঁৱা নাই আৰু বিশেষকে আৰু এটা কি মই যিহে যেতিয়াই মানে আৰ্টছৰ লাইনত গুচি গ'লো। মই চাইন্সৰ কথা একোৱেই নাজানো, সমলি নাজানো গম পাইছা নাই? চব বেলেগৰ মুখত শুনাহে, আনকি মই আৰ্টছৰ কথাও বহুত কমে জানো, নিটছ, লেট এইবোৰ বিষ মই বৰ বেছি এটা নাজানো নহয়।
তাকে, মই তোমাৰ মানে মোৰ এডমিশন হওক কিবা হওক, পইচা দিয়া হওক, মই সেইবো একো নকৰিলে, মই একো গুৰুত্বই নিদিলো চব দেউতাই কৰিলে মই মুঠতে মোক কোৱাই আৰু মই এনে হবটো দি থৈ দিওঁ পঢ়িব লাগিব যে, কিবা এটা সেইকাৰণে পঢ়িম আৰু তেনেকুৱা।
অ, হয় বাৰু এই নহয় এতিয়া বাকী যিমান চোৱাৰ সময় আছে, সেইখন ভালকে পঢ়িলেই হ'ল আৰু।